অ বিকাশ কি কৰি আছা
আছো ৰবা এনেই
অ অ ভাত খোৱাই নাই ইমান ইমান দেৰি হ'ল যে আজি
দেৰি হয়ে আমাৰ আমাৰ মানে মোৰ হয় এনে ঘৰত নহয় মইতো ঘৰত আছো আজি অ এনে ৰুমত থাকিলে তোমাৰ দেৰি হয়য়ে মই ঘৰত অভ্যাস হৈ গৈছ মানে মানে ৰুমত থাকি অভ্যাস হৈ গৈছে না ঘৰত আহিলও মানে অকলে খাব নোৱাৰো মই
অ অ ইয়াতে দেৰিকে খোৱা সেইকাৰণে ঘৰত গলেও দেৰি হৈ যায় ন
দেৰি হৈ যায় অ ঘৰৰ মানুহে আৰু অশান্তি পাই বু অশান্তি পালেও উপায় নাই না মোৰ তোমাৰ হেৰিতটো বেলেগ হৈ গৈছে অভ্যাসটো
তাকেতো ঠিকে আছে এতিয়া য যত হয় হয় এই মই তোমাক ফোন কৰিলো এটা কথা সোধাৰ কাৰণে এইবাৰ বোলে তোমাৰ গাঁৱত মানে পানীলাও ৰঙালাও এইবোৰ পুৰা খেতি কৰিছা
উম এক বিঘা মান মাটিত কৰিছো বাৰু এই তোমাৰ ৰেটত লৈ এ অ দেল বুলি কৈছে কয়
হয় হয়
অ এই সেনেকেই এ মই অকলে নহয় আছেই লগৰ ল'ৰা দুজন মান
অ বা মানে তুম মাৰ প্লেনিং কি আগৰ পৰা কৰি আছিলা যে এ
আগৰ পৰা আগৰ পৰা আগৰ পৰা অ আগৰ পৰা প্লেনিং কৰি আছলো। অকল লাও হেৰি কৰা নাই বেলেগ বেলেগ হেৰি কৰছো। এনেকে মিলাই কেনে।
বিশেষকে লাও আৰু পানীলাও আৰু ৰঙালাও এতিয়া বে মানে এই টো সময়ত হয় যে, সেইকাৰণে?
অ, সেইটোৰ পৰিমাণ অলপ বেছি আছে, অ
অ', ঠিকেই আছে, ঠিকে আছে বাৰু। শুনি ভাল লাগিল হয়, তাকেতো মই ভাবিলোঁ টো, আ, মোক কোনোবাই কল যে, এই বিকাশহঁতে গাঁৱত মানে এনেকুৱা এনেকুৱা সুধিছে, এ খেতি কৰিছে, ৰঙালাউ আৰু হেই পানী লাও, এ বিকাশৰ দেউতাকক মই এদিন বজাৰত দেখা পালোঁ বুলি , কোন মানে মোৰ বন্ধু এজনে ক'ল। অ', মই ভাবিলো হয় নেক কি? সেইটো কৰবাৰে পৰা কিনি আনি কিনেওতো বহিব পাৰি দোকানত। বুলি ভাবিলোঁ, অ', নহয় পিছত গম পালোঁ যে খেতিয়ে কৰিছেৰা।
খেতি খেতি, অ', নিজৰ ঘৰৰে খেতি।
হয়, হয়, ঠিকে আছ মানে এতিয়াটো বাহিৰত। জানাই, তোমাৰ খাদ্য বস্তুতটো কিমান আ, খা কেমিকেল এই এইবোৰ ব্যৱহাৰ কৰি কিনে এ বাহিৰত আনে বনা খন যে এতিয়া আমি লৈ আনো ঘৰত হা আনা দিনাখনে বেয়া হৈ যায়। সিহঁতে তালৈ দোকানত চাবাচোন সো সজাই যেতিয়ালৈকে থৈ একোৱে নহয়, আমি যেতিয়া আনো ঘৰত আনি পিছদিনাখনে সে
কিবা খোৱাদে নাথাকে সেউজীয়া শাক পাচলি বিলাকৰো এক খুব সোৱাদে ন মানে নোহোৱাই হৈ গ'ল সাৰৰ কাৰণে।
সেইকাৰণেতো লগগীতৰ লগত আলোচনা কৰি, তোমাক মই বোলো, নিজাকে চাওঁ, কি হয়, ট্ৰাই কৰি চাওঁএকবাৰ।
হয় হয় ভালে হয় ভালে ভালে হয় এতিয়াতো বাৰু‌ আ চলি আছে ন মানে সেইটো অঁ মানে সেইটো বা কি হিচাপত অঁ বেপাৰীবোৰে তাৰ পৰাই লৈ যায় নে তোমা তোমালোকে মানে সেই আনা আনি কিনে হ'ল
নাই নাই বেপাৰী লৈ যোৱা খিনি লৈ গ'ল বাকী যিখিনি ৰৈ যায় সে আমি দোকানত নিজাকে হেৰি কৰো আৰু
অঁ ম দোকানত মানে নিজে নিজৰে দোকান লৈ বহি বহি যোৱা
অঁ বহী যাওঁ আৰু অঁ লৰা বিলাকেও নিয়ে কিন্তু
হয় বেপাৰী বিলাকে ভাল দাম দিয়ে নে সেই বা যোনে যোনে যে খেতি কৰে এ স্পেচিয়েলি তোমাৰ সেই ছিজনত যে খেতিবোৰ হয় ধৰা এতিয়া ৰঙালাও আছে বা পানীলাও আছে এ এতিয়া বেঙেনা আছে ত সেনেকুৱা খেতি খেতিবোৰ যোনে কৰে অঁ সেই বেপাৰীবোৰ যি যাই ল'বৰ কাৰণে সিহঁতে ভাল পইচা দিয়ে নে নে সেই হলচেলৰ ৰেট দি লোৱা নাই সিহঁতো ইয়াতে আনি বহুত দামত বিক্ৰী কৰে
নাই সিহঁতে হলছেল ৰেটে দিয়ে মিলাম আমি আমাৰো মানে ধৰা থাকি যায় সিহঁতৰো মানে হেৰি হয় সেই হিচাপত আমি মানে বিজনেছটো কৰা যায় আৰু
হয় হয় যিমান আহ
সেইটো আমাৰ সেইটো আমি গম নাপাও বাৰু মাৰ্কেটত কি হিচাপত বেচে
হয় হয় মানে ইয়াতে চাব মই অফিচৰ পৰা আহোতে যেতিয়া সেই তলতে বহেতু ফুটপাথত আ দুজনমান বেপাৰী বহে তাতে সুধো বা এতিয়ালৈকে তোমাৰ বন্ধাকবি চল্লিছ টকাতকৈ কমত নায়ে য'ত যিবিলাকে খেতি কৰে ন যিবোৰে খেতি কৰে যিবোৰ মানুহে খেতি কৰে সিহঁতে পাঁচ দছ টকাৰ পৰা আমাৰ পৰা লৈ যায় বুলি কয় কিন্তু ইয়াতে এতিয়া চল্লিছ টকালৈকে লয় চল্লিছ টকাত কমত নিদিয়ে বেঙেনা তোমাৰ পঞ্চাশ টকা। ঔ আ তোমাৰ এতিয়া উলাইছে আৰু নতুনকে লেচৰা ওলেইছে, লেচৰা তোমাৰ অ পোয়াই বিশ টকা বুলি এক পোয়াত বিশ টকা বুলি কয়, মানে আশি কিলো অ সেই ইমান-ইমান পইচাত ও আই সিহঁতে যেতিয়া আনে গাঁৱৰ পৰা বা পৰা যি খেতিয়কৰ পৰা আনে ইমান ইমানটো সিহঁতে পইচা নিদিয়ে। সিহঁতৰ ইমান খৰচো নহয়। সিহঁতে সিহঁতেতো তাকেইতো মই বহুত মানে আৰু সিহঁতে বিশেষকৈ কম দামত সেনেকোৱাও কম হ'লচেলাৰৰ বেপাৰী, পোৱাও নাযায় ন'।
পোৱাও নাযায় অ'। আৰু বস্তু বিলাক তোমাৰ আ, আ, বেলেগ বেলেগ, মানে ভিতৰুৱা গাঁৱৰ পৰা যায়তো, ত অলপ এইটো তোমাৰ এ, মানে কি বুলি কয় এইটো কষ্টিংটো হয় বাৰু এই গাৰি চাৰি ভাড়াবিলাকৰ, তথাপি সিহঁতে
গাড়ীত, তাকেটো সেইটোয়েটো আৰু সিহঁতে চাবা আনেক বা আনি কিনে থোৱাৰ কাৰণে কিমাননো খৰচ যায়, গাড়ীৰ, গাড়ীৰ ভাড়া ইমান নহয়তো আমি যিমান বুলি ভাবো, সিহঁতে এ একেলগে দহজন মানুহৰ বা বস্তু খিনি এক, একেখন গাড়ীতে আহি যায়। দহখন বেলেগ বেলেগ গাড়ী ব্যৱহাৰ নকৰে ন। ত' সেইটো হিচাপত মানে তাৰ পৰা আহা নাই হিচাপত, ইহঁতে হয় পাঁচ দচ টকা বেছিকে ল', যদি তাৰপৰা দচ টকা কিলো কে আনিছে। তেনেহ'লে ইয়াতে বিশ টকা ল'ব লাগে সিহঁতে চল্লিশ টকা কয়, ত' এইটো বহুত, বহুত বেছি হৈ যায় তাকেটো আৰু মই-মই ভাবি আছিলোঁ ‌ যাম এদিন, গৈ কেনে তোমাৰ সেই য'ত খেতি কৰিছে তাতে গৈ কেনে মই এই ৰঙালাউ, পানীলাউ এইবোৰ লৈ আনিম কিন্তু মোৰ যোৱা হোৱা নাই সেইকাৰণে মই ফোন কৰিলো যে, যদি কেতিয়াবা যাওঁ, মই সেইফালে সোমাই কিনে তোমাৰ তাতে হেই পানীলাউ, ৰঙালাউৰ আগ কেইখিনি হেল্লো মানে এই পাত পানীলাও, ৰঙালাওতকৈ মোক মানে আগটোহে ভাল লাগে।
অ', অ', আহিলে লৈ যাব পাৰা আৰু এনেও তুমি নিজাকেও ঘৰতে কৰিব পাৰা ন
এ আ, পানীলাওঁ নহয় পানীলাওঁ বাৰু এতিয়া ধৰা বৰষুণ সুন দি আছে এতিয়াটো তোমাৰ, ইমান ভালৰে নহয়, আৰু পানীলাওৰ কাৰনে তোমাৰ চালি লাগে ন, চালি বনাই লাগে কিন্তু ৰঙালাওটোত টো এনে আগ, আমি খাব পাৰোঁ। কিন্তু আমাৰ ইয়াতে কি হয় তোমাৰ আহ, আগতে গোবৰ আছিলে গৰু আছিলেতো ত' গোবৰৰ সাৰ হৈছিলে এইটো নেচাৰেল সাৰ হৈ যায় মাটিৰ লগত মিহলি হৈ, ত' সেই যি ৰুলেও ভালদৰে হৈছিলে এতিয়া তোমাৰ কি হল, মই যোৱা মাহতে ৰঙালাওৰ গুটি আনি কিনে মই ৰুলোঁ সে এই আ পানী দিলো অ'। দুদিন মান পানী দিলো এনে মানে পুলি এটা উলিয়াই আহিলে, কিন্তু পুলিটোৰ পৰা ফুলে নাই ফুলা মানে ফুল লগাই নাই, ফুল নালাগাৰ আগতে তোমাৰ মৰহি থাকিলে নিজে নিজে মৰি গ'ল, এতিয়া পোকে খালে নে কি হ'ল গম নাপাওঁ।
উম, মাটিতো সাৰ সাৰুৱা নহয় নেকি এনেই
অ' এতিয়া নাই এতিয়া মানে তোমাৰ একো নাই, মাটিতো মানে একদম ৰঙা মাটি যে একো নাই, এতিয়া সাৰো নাই আৰু আমাৰ ওচৰতটো, হয়-হয় পাহাৰীয়া হয়, আগতে কিন্তু বহুত ইয়াতে তোমাৰৰা দেউতা তে বহুবা খেতি কৰিছিলে ইয়াত যে। আগতে গোবৰ আছিল ন' গোবৰৰ সাৰ হৈছিল পেল এতিয়াটতু একোৱে নাই, হা সেইকাৰণে অ মই মানে ৰঙালাও খাব ব, মানে সেই আগটো ৰঙালাওৰ শাগ আৰু সেই ফুল যে হয় ফুল ৰঙালাওৰ ফুলটো, এ সেইটো মানে বহুত অ' বহুত ভাল লাগে, ৰঙালাও মই ইমান ভাল নাপাওঁ কিন্তু সেই হাগ আৰু ফুলটোহে মই খাই বেছিকে ভাল পাওঁ। ত' মই ভাবিছিলোঁ যে এইবাৰ যদি যাওঁ, যোৱা হয় তোমালোকৰ ফালে গৈ কেনে লৈ আনিম।
অ' আনিব পাৰিবা, নিব পাৰিবা।
অ' এই যিটো যে বিজনেছ কৰিলা, এই খেতিৰ বিজনেছটো সেইটোৰ কি হল ন তুমি তোমাৰ লাভ হৈছে নে লোকচান হৈছে?
গোটেই বেছি লাভো হোৱা নাই, লোচকানো হোৱা নাই, এনে মানেই নিজৰ হেৰিতো আছে আৰু তোমাৰ যি
অ' যিখিনি খৰচ হৈছিল তোমালোকৰ গোটেইখিনিৰে মিলি, সেইখিনি মানে ঠিক-ঠাকে ৰৈছিল
অ যোৰহাটৰ অ' অ' অ'।
অ' গাঁৱত কিন্তু এটা ভাল জানা মানে তোমাৰ চ ', -চবত পথাৰ থাকেতো। তুমি, কাৰোবা পথাৰ, মানে এই আধিয়া হিচাপে লৈ, কিনে তাতে খেতি কৰিব পাৰা। কিন্তু ইয়াতেতো আৰু তোমাৰ অ', সেনেকুৱা চহৰ -অঞ্চলতো তোমাৰ সেইটো ব্যৱস্থা নাথাকে। তুমি যি', কৰিব লাগিল তোমাৰ ঘৰত, টো কৰিব লাগিল। বেলেগেতো নিদিয়ে কৰিব। তই সেইটো গাঁৱত থাকিলে হেৰী, সেইটো এটা সুবিধা হয়। তোমাৰ', - তোমাৰ যদি মাটিও নাই ইমান খেতি কৰা। তুমি, বেলেগৰ মাটিত হলেও খেতি কৰিব পাৰা।
অ', -আধিয়া -চাধিয়া লৈ,
আধিয়া-চাধিয়া লৈ। এনে অ', আৰু য', যি হয় তোম তুমি সেই মা মালিক গৰাকীক দি দিলেই হ'ল। কিবা এটা উম। খৰচ সিহঁতৰ কাৰণে দি -কিনে, বাকী তুমি ওলাই ল'ব পাৰা নিজৰ হিচাপত। এ আজিকা সেই- সেই আঁৰ চাকৰি -তাকৰি এৰি কিনে এ', সেই হয় ', ঠিকে কৈছে অ', এই। মানে এই আজিৰ দিনত ধৰা সেই দহ -পোন্ধৰ হাজাৰ টকীয়া চাকৰি- তাকৰি এৰি এই খেতি কৰাই ভাল, অ', চিজ'নেল -, চিজ'নেল -বিজনেচ হিচাপে মানে হৈও, থাকিব। তুমি। বা খালি দুজন, কেইজনমান মানুহ লাগিল আৰু তোমাৰ, পাৰমানেন্ট সেইটো চোৱা চিতাকে।
অ', লাগিল- লাগিল, মানুহ লাগিল। মানুহও মানে উম্ উম', মানুহ থাকিব বাৰু কথা নাই, আমি চাৰি পাঁচজন একেলগে কৰিছোঁতো ত', মই ন', কেতিয়াবা মই চালো, কেতিয়াবা সি- চালে এনেকে চোৱা- চিতা কৰোৱা যায় বাৰু।
এ', অকলে হ'লে -মানে সমস্যা হয়। তোমাৰ যদি অকলে হোৱা অকৰিলে- কৰিলে হয় যোৱা, নহ'লে ত', মানে যি -যিমান হ'লে- যিমান খেতি কৰিলা ন ', ন! মানে, যিমান হ'ল তোমাৰ? বিজনেচটো ডেভলপ হ'ল? ইমান তোমান নহ'ল হয়। অকল থাকিলে তোমাৰ মিলিকীনে কৰি আছা কাৰণেহে তোমাৰ মানে হৈ আছে।
উ! উম!
দিয়া মই সেই এ মানে সুধিবৰ কাৰণে ফোন কৰিলো যে হয় ন নাই বা অ! সঁচাক কে মানে, মোক ক'লে। নে! হয়, মই যদি যাওঁ সেইফালে সোমাই কিনে মই কথা পাতি দিকিনে আনিবও পাৰিলোঁ হয়, বুলি ফোন কৰিলোঁ দিয়া, দিয়া হ'ব দিয়া। অ' অ' ঠিক আছে।